হেল্ল'।
হেল্ল', হেল্ল' অ'।
অ'।
অ', শুনা পাইছ, শুনা পাইছনে। অ' পাইছো, পাইছো। ভালকে শুনা পাইছ
অ' পাইছো।
পাইছো, অ', অ'। তই হেডফোন লগাইছো নেকি? অ' লগোৱা আছে। অ' ময়ো হেডফোন লগাইছোঁ। একোতো ভাঙি যোৱা নাই ন' কথাবিলাক
নাই নাই।
নাই নাই। অ' মানে ফোনটো কাণত লৈ থাকিলে কি হয়, কাণখন বহুত কিবা লাগি যায় মান এনিটাইম যদি লৈ থাকোঁ। সেইটো কাৰণে বোলো হেডফোনডালকে লগাই লওঁ।
অ' এনেও মানে ডাইৰেক্ট কাণত লৈ থকাটো বেয়া বাৰু, বেছি বেছি ৰেডিয়েচনটো আহে ফোনৰ পৰা
অ'! সেইটো হয়। ফোনত-ফোনৰ পৰা বেছি ৰেডিয়েচন আহে। সেইটো, আৰ-আৰু সেই ৰেডিয়েচনটো বহুত বেয়া! মানে, নিজৰ কাৰণেও বেয়া। নিজৰ কাৰণেতো বেয়া! আঁ বিভিন্ন ধৰণৰ বেমাৰ, বেমাৰ-আজাৰ হয়। তাৰপৰা, নাৰ্ভৰ প্ৰব্লেম হয়। তাৰপিছত, সেয়া, ৰাতি আমি, ফোনত এইটো কথা পাতিব পাৰোঁ, ন'? মানে, সেই ৰেডিয়েচনৰ কথা। এই ৰাতি যে, আমি শোওঁ, শুলেই যে কিছুমান মানুহে, এনিটাইম ফোনটো অনে কৰি থৈ-থৈ দিয়ে ন'। এনিটাইম স্ক্ৰীণ স্ক্ৰীণ টাইমিং বহুত বেছি! দিন-দিনটোতো দিনটোতো, ফোনটো লগত লৈ থাকেই, এনিটাইম হাতত আমাৰ থাকেই। অকল মানে, বেলেগ মানুহৰ কথা নকওঁ, নিজৰ কথাও কৈছোঁ।
অ'!
ৰাতিও থৈ দিয়ে, মোৰ ওচৰতে।
সেইটো থোৱা বেয়া, আচলতে। মানে, আমাৰ ব্ৰেইনটোলে, বেছি ৰেডিয়েচন মানে, কেপচাৰ কৰে। কিছুমান বস্তু বেয়াও আহে, ৰেডিয়েচন মোবাইলৰ পৰা আহে।
আহে। উম! বহুত বেয়া ৰেডিয়েচন আহে! সেই, ৰেডিয়েচনটো একদম পূৰা নাৰ্ভ- নাৰ্ভ ডেমেজ কৰে। তাৰপিছত, আমাৰ মেমৰি কমায়। আৰু সেই, যিটো, ৰাইট-লেফ্ট দুটা ব্ৰেইনে আমাৰ কাম কৰে। সেইবিলাকতো বহুত এফেক্ট কৰে, মানে।
অ'!
উম‌! আৰু ৰাতি চালেও সেই, চকুটো বেছি প্ৰেচাৰ পৰে। উম! মোৰতো আগতে এনেকুৱা অভ্যাস আছিলে। মইতো অকলে থাকোঁ ন' অকলে থাকিলে মই, মই ডেৰটামানলৈকে মোবাইলটো পূৰা মাৰি থাকোঁ মানে। সেই, লাইট অফ কৰাৰ পিছত। তাৰপিছত, চকু-তকু মোৰ কেইদিনমান বহুত বিষ হৈছিলে। চকুৰ, অকল চকুৰ বিষ নহয়, হাতৰ বিষ! এখন হাতেদি ধৰি থাকোঁ ন'। সোঁহাতখন। মানে, এটা মেনিয়া টাইপৰ নিচিনা হৈ যায়। অ'! বেলেগ ধৰণৰ মেনিয়া আহি আৰু হাতটো একেটা টাইপতে হৈ থাকে যে, সেইটোকাৰণেও বেয়া হৈ যায়। উম, সেইটো হয়! একদম বেলেগ ধৰণৰ মেনিয়া। তাৰপিছত সেই-সেইটো, ভাতটো একেধৰণে যেতিয়া, দাঙি পেলাই লৈ পেলাই থাকা যায়। কেইটা বাজে, গম নাই মানে। ৰিল ঘূৰাই-ঘূৰাই, ঘূৰাই-ঘূৰাই। ৰীলকে পকাই থকা যায়।
কিন্তু, এটা কথা, ৰীলবিলাক চাই থকাটো মানে, কিছুমান নিগেটিভ বস্তু আহি থাকে। সেইবোৰ চাই থাকিলেও, মাথাটো বেয়া হয়।
বেয়া হৈ যায়। অ'! সেইটোতো হয়! বেয়া নিউজবিলাক আহি থাকে, কিছুমান বেয়া নিগেটিভ যিটো মানে, ছচিয়েল মিডিয়াত দেখাই, উম! বহুত, এ' মানে, ছচিয়েল লাইফত ইফেক্ট কৰে। অ'! আজিকালিটো, ল'ৰা- ছোৱালী বিলাকে বিয়া হ'বলৈ ভয় কৰে। অ'! সেইটোতো হৈয়েই। আৰু তাৰে, বেছিভাগ প্ৰভাৱ উম! আৰু তোৰ সেয়া, ইনষ্টাগ্ৰাম হওঁক, ফেচবুক হওঁক, চবতে। চব নিগেটিভ চাইডটোৱে- চাইডটোৱে দেখায় ন'। যিটো আমাৰ অসমীয়াত কি বুলি কয় নিগেটিভটো আমাৰ জান নেকি তই অসমীয়া টাৰ্মটো? অসমীয়াত কি বুলি কয় ঋণাত্মক। ঋণাত্মক অ', মোৰ এতিয়া মনত পৰিছে ঋণা ত্মক আৰু ধনাত্মক পজিটিভটো ধনাত্মক। মানে বেলেগ ধৰণৰ ঋণাত্মক প্ৰভাৱ পেলায়।
হয়, সেইটো হয়।
একো ধনাত্মক বস্তু নেদেখায় আৰু আৰু এটা আৰু এটা মানে ৰীল বিলাক যেতিয়া পকাই থাকে মানুহৰ যিটো এটেনশন। ধ্যানটো সেই ধ্যানটো বহুত কমি যায় কাৰণ ছেকেণ্ডে ছেকেণ্ডে আমি ৰীলটো চেঞ্জ কৰো, ছেকেণ্ডে ছেকেণ্ডে আমি স্ক্ৰল কৰো ৰিল ঘূৰাই থাকো থকাৰ লগে লগে আমি এটা কিবা চালো। আক নেক্সট মমেণ্ত আমি বেলেগ এ কিবা চালো। গতিকে ধ্যান, মাইণ্ডটোৱে এনি টাইম কৈ থাকে।
যে
যে এই বস্তুটোকে চাই থাক, অ'।
ইয়াৰ পৰা মানে ওলাবলৈ পাৰা মানে উম, নাইকিয়া হৈ যায় মানে।
নাইকিয়া হৈ যায় কিন্তু সেইখিনি কাম আমি বেলেগ ধৰণৰ প্ৰডাক্টিভ কামতো লগাব
মানে সদ ব্যৱহাৰ কৰাটো ভাল কিছুমান ধৰি ল' ছচিয়েল মিডিয়াত ভাল বস্তু আছে শিকিবলৈ। হেল্ল'?
উম, শুনি আছোঁ এই মোৰ কল এটা আহি গৈছিলে অ'।
অ', অ', তাৰমানে ছচিয়েল মিডিয়াত
তাৰমানে, ছ'চিয়েল মিডিয়াত, কিছুমান ভাল বস্তু আছে। যেনেকৈ এতিয়া আমি ভাল লাইফষ্টাইল। উম, আমাৰ সদ ব্যৱহাৰ কৰিব পাৰোঁ। উম, খোৱা-বোৱাৰ ক্ষেত্ৰত হওক, উম। বা পঢ়াৰ ক্ষেত্ৰত হওক, উম।
তো মানে লাভজনক হিচাপে আমাৰ আ সদায় ব্যৱহাৰ হয়। সেইখিনি বস্তু চালে আমাৰ বহুতখিনি কামত দিয়ে।
কামত দিয়ে, উম।
পঢ়াৰ ক্ষেত্ৰত
পঢ়াৰ ক্ষেত্ৰতে হওক, সেইটো হয়।
উম।
সেইটো সঁচা কথা। পঢ়াৰ ক্ষেত্ৰত আমি আৰু, আৰু কিছুমান ছ'চিয়েল ছ'চিয়েল মিডিয়া নহয়। আমি যিবিলাক ৰীল পকাওঁ যে, আমি ৰীল পকাই থকাতকৈ।
উম।
নিজাকেও আমি ধৰি লওঁ আমি স্কিল ডেভেলপমেণ্টৰ কিবা কাম কৰিব পাৰোঁ। অ', মানে, সেই ছ'চিয়েল মিডিয়াটো ইউজ কৰি হওক বা গুগল চাৰ্চ কৰি হওক। আজিকালি বিভিন্ন ধৰণৰ অনলাইন কিছুমান প্ৰগ্ৰামো ওলাইছে, আমি সেইবিলাক আমি সেই সেই সময়খিনি যিখিনি সময় আমি এনেই, কটাওঁ সেইখিনি তাতো ইউজ কৰিব পাৰোঁ আমি।
অ', সেইটো হয়। মানে, বস্তুবিলাক অথেণ্টিক হ'ব লাগিব, তেতিয়াহে। মানে, পইচা দি পেলাই হয়তো আমি শিকিব পাৰোঁ।
অঁ, যি-তি বস্তুত শিকিব নোৱাৰোঁ, সেইটো। এই কিছুমান প্ৰগ্ৰেম আছে নহয়, এম এছ এম ইৰ, এম এছ এম ই যিটো। আ, মাইক্ৰ' ফাইনেন্স, এনেকুৱা কিবা আৰু, ফুলফৰ্মটো মইয়ো পাহৰিছোঁ বাৰু।
সেইটো, চৰকাৰৰ ফালৰ পৰা, সেনেকুৱা ধৰণৰ কিছুমান ইনষ্টিটিউট আছে। এ তাত মানে আমি অনলাইন কিছুমান ক'ৰ্চ কৰিব পাৰোঁ। আমি সে সে এআই ক্ষেত্ৰটো ওলাইছে ইণ্টেলিজেন্ট আই আই টি বিলাকৰ পৰা ওলাইছে, স্কিল ডেভেলপমেণ্ট। অঁ, ইণ্টেলিজেন্ট হিচাপত আৰু অঁ, আৰুতো‌ কি কয় কি হেকিং হেকিঙৰ ওপৰতো ক'ৰ্চ সেনেকুৱা। মানে, ইচ্ছা থাকিলে কৰিবলৈ পাৰি চব, কিন্তু আমি কিছুমান বস্ কৰিম, কৰিম বুলি, আৰু দছটামান কথা যেতিয়া কৰিম বুলি ভাবোঁ, তেতিয়া এটাও কৰা নহয় যে। মোৰ তেনেকুৱা মানে, এতিয়া ফুলি-চুলি বনোৱা সেইবিলাকো কৰিব মন যায়, মন যায়, এতিয়া কাপোৰৰ আ ফেব্ৰিক কৰা।
বহুত কিছুমান কাম আছে, আমি নিজে কৰিব পাৰোঁ।
বা, অনলাইন শিকি পেলাই, আমি বনাব পাৰোঁ।
অঁ।
অঁ, দুই পইচা উলিয়াব পাৰোঁ, তাৰপা এক্সট্ৰা যিটো চাইড বিজনেছ, সেইটো এটা ভাল ইনভেষ্টমেণ্ট। উম, সেইটো হয় আকৌ, এই যে। অ হেডফোনৰ কথা পাতি আছিলোঁ, হেডফোনৰ কথা পাতোঁতে মনত পৰিছে। এ এতিয়া এই এনি টাইম যে কাণত আমি লগাই থাকোঁ, ৰেডিয়েচন আহে। কিছুমানে সেই হেড হেডফোন ইউজ কৰে ইয়াত বহুত মানে সেইটো নিজক এ ষ্টেটাচ, নিজৰ পজিচন দেখায় আৰু ইয়াৰবাডছ লগায়। এয়াৰবাডছ, এয়াৰবাডছ লগায়, কিন্তু বেছি দিন নাযায়, সেইটো বেয়া হৈ যায়। বেয়া হৈ যাতো বেয়াই হয় কিন্তু ইয়াৰবাডছ বহুত বেয়া। এয়াৰবাডছ হে নলগাই নহয় ইয়াৰবাডছ আচলতে নলগাওঁ তই। চেলিব্ৰিটিবিলাক চাবি নলগাই, মই নিজে দেখিছোঁ, মানে, ডাঙৰ ডাঙৰ মানুহবিলাকে ৱেৰ্ড লগায়। ৱেৰ্ড লগাই হয়।
অ ৱায়াৰ্ড লগাই অ
ই ইয়েৰবাডছে বহুত ইম প্ৰভাৱ পেলায় মানে মোবাইলৰ ৰেডিয়েচন যিটো মোবাইলৰ ৰেডিয়েচন যিটো মোবাইল দূৰত ৰাখিব যদি ইয়েৰবাডছ যদি আমি শুনো এইটো কিমান ৰেডিয়েচন টানে মানে বেয়া কৰি পেলাই বোলে বহুত বেছি ত' তই চিনেমা কৰা তই বলিউডৰে আ চেলিব্ৰেটি বিলাকক চাবি সিহঁতে ইয়েৰবাডছ নলয়
নলয় নলয়
অ সিহঁতে কনভেনচনেল এইবিলাক অ যিবিলাক আমি ৱায়াৰ ইউজ কৰোঁ আচলতে ৱায়াৰ বিলাক বাদ দিলে মাজতে এইবিলাক ইয়েৰবাডছ আহি গ'ল যে একদম বৰ বেলেগ ধ ধৰণৰ মানে ষ্টেটাছ পজিচন দেখাই হি মোৰ ইয়েৰবাডছ আছে
সেইটোতো হয়ে আজিকালি
সেইটোতো হয়ে আজিকালি ফোনৰ ক্ষেত্ৰতো হৈছে নহয় আজিকালি আইফোন ইউজ কৰে এপেল ইউজ কৰে উম এপেল ইউজ কৰে এ এপেল এপেল আইফোনটো সেইবিলাক কে মানে
এ বহুত বেছি সম্ভ্ৰান্ত দেখাব যায় কিন্তু এ ইমান টকা পইচা নাথাকে তেনেকে পইচা বহুত বৰবাদ কৰে ল'ৰা ছোৱালী বিলাকে।
ল'ৰা ছোৱালী বিলাকে, পঢ়ি থকা ল'ৰা ছোৱালীয়ে যে কিনে যে আইফোন যে সিহঁতৰ ঘৰৰ অৱস্থা কি চাবি মানে, সিহঁতৰ ঘৰৰ অৱস্থা কিন্তু ঘৰৰ পৰা মানে ধাৰ ধাৰ কৰি হ'লেও আইফোন ল'ব। মই এনেকুৱা বহুত দেখিছো, মানে তাহাঁতে অভাৱ বিলাক বুজি নাপায়, বুজি নাপায়।
অ ফ'ৰ্চ
ফ'ৰ্চ কৰি পেলাই ল'ব লাগে ঘৰৰ পৰা তেনেকুৱাই আৰু, উম। অ এইবিলাক বুজি নাপায় আৰু কিছুমানৰতো এনেকুৱা হয় এ লোন লৈ পেলাইয়ো মানে আইফোন লয়।
অহ।
অহ, ঘৰৰ মাটি মাটি বাৰী বিক্ৰী কৰি গৰু কিবা যদি কাৰোবাৰ যদি আছে গৰু ছাগলী বিক্ৰী কৰি হ'লেও আইফোনটো ল'ব মানে ষ্টেটাছ দেখাব ফটো ভাল এনেকুৱা মই আমাৰ হাততে আইফোন নাই আমি পঢ়াওঁ ল'ৰা ছোৱালীক কিন্তু হাঁহি উঠা কথাটো হ'ল ল'ৰা ছোৱালীৰ হাতত আইফোন প্ৰ- ত্যেক ল'ৰা ছোৱালীৰ হাতত লাজ পাওঁ কিন্তু মই ইমান এইবিলাক লাজ পাই নাথাকোঁ বাৰু।
অহ। মানে সাধাৰণ জীৱ যাপন কৰিলেও বহুত খিনি ভাল লাগে চিম্পুল কে ভাল লাগে।
উম মোৰ সাধাৰণকে থাকিয়ে ভাল লাগে একদম সাধাৰণ মানে।
সাধাৰণ ভাৱে থাকি আৰু নিজে উপাৰ্জন কৰিছো ভালকে ইনভেষ্ট কৰি
ইনভেষ্ট কৰি পেলাই ভাল কামত ইউজ কৰিলে সেইখিনিয়ে ভাল লাগে, সেইটো হয়। সেইটো হয়, অন্য অযোথা এনে পইচা বিলাক এনে খৰচ কৰি ইমান টকা পইচা কৰি তো লাভ নাই। উম তাকে বাৰু ভালেই লাগিল আজি কথা পাতি, বাৰু ঠিক আছে, উম ঠিক আছে, অ
লাগিব হুম।